হেল্ল'। অ' ভালেই তোমাৰ?
এই ভালে। তুমি কি কৰি আছা?
অ' এনেই মই বহি আছো, তুমি কি কৰি আছা?
এ এনেই মই বাহিৰত বহি আছো, ইমান গৰম দিছে নহয়।
অ' বহুত গৰম দিছে হে। আৰু তোমাৰ কালি ৰাতি যে বৰষুণ দিছিলে ন কালি? হ'লেও মানে ঠাণ্ডা নাই। উম।
বৰষুণ দি কেনেও গৰম পৰি আছে। ইমান গৰম দিছে বাপৰে বাপ।
হয়, সেইকাৰণেতো ইমান, অ' ভা। তাতে তোমাৰ খোৱাই নাই ভাত, খামেই আৰু। দুপৰীয়াৰ ভাত খোৱা নাই ৰাতিপুৱা না। তা কৰিলো, তুমি খা-খালানে?
এ ময়ো খোৱা নাই। জাষ্ট খামে মই, ইমান গৰম পিছে খাবয়ে মন যোৱা নাই। কি
উম কি বনালে তা আজি?
এই চব্জি ভাত সেইটোৱে বনাইছো, আৰু ইমান। গৰমত কোনে খাব? দালি বন। এ কিবা এ পটলৰ চব্জি বনাইছো।
পটলৰ চব্জি নেকি? অ' হয় নেকি? মই তোমাৰ। ৰঙালাও বনাইছো আজি।
অ' হয় নেকি? এই ৰঙালাও পাত তুমি খাই পাইছানে নাই। তাৰমানে এই মাছৰ, মাছৰ নিচিনা বন।
উম উম উম, হয় হয়, অ' সেইটো ভাল লাগে ন বনাই।
উম, বহুত টেষ্টি লাগে তাৰ, এ মা এই মাছৰ এই মছলাটো দিব লাগে একদম। টো, আও ভাল লাগে বনাই কেনে খাব কাৰণে। এনেও উম। সেইটো দি মিক্স কৰি খাবা, একবাৰ তোমাক। মই মই বেছি ভাল নাপাওঁ এই মাঙুৰ ভাল পাওঁ।
অ' মাগুৰটো। অ' ভাঙন মোকতো এই ভাঙনটো ভাল লাগে।
অ' হয় নেকি? এ মই কমল কথা আৰু জিন্দা থাকিলে বেছি ভাল লাগে।
অ' অ' হয় হয়। জিন্দা মাছটো ভাল লাগে। তুমি নিজে বনোৱা নে ঘৰত?
অ' অ' নিজে বনাব, মইতো জানো বনাব।
অ', হয় নেকি? অ'। মই তোমাৰ মাছটো সেই তোমাৰ ফ্ৰাই কৰি কিনে সেনেকুৱাই বনাও। আৰু তোমাৰ এইটো দিও ম। মচলা-চচলা দি কেনে বনাও। তুমি কেনেকুৱা বনোৱা?
এই মছলা দি কেনেও বনাব পাৰি, কিন্তু তুমি একবাৰ পিয়াঁজ দি কিনে বনাব না ইমান টেষ্টি লাগে। অ' পিয়াঁজ আৰু বিলাহী দি কেনে তুমি বনা।
অ' মানে কেনেকুৱা বনোৱা কোৱাচোন।
তুমি মাছটো আগত ফ্ৰাই কৰি ল'লা, এই নিমখ। আৰু হালধি দি কিনে, তাৰ পিছত তুমি এই কি। কি কয়? বিলাহীটো বিলাহী তুমি এই মিক্সাৰত অলপ মাৰি ল'বা। পিয়াঁজটো ফ্ৰাই কৰ, ফ্ৰাই কৰি তাৰ পিছত বিলাহীটো দি কেনে নি। মখ-হালধি দি কেনে অলপ হ'ব দিবা, তাৰ পিছত মাছ দিবা। তাৰ পিছত অলপ পিছতে বন্ধ কৰি দিলে হৈ গ'ল, বহুত ভাল লাগে।
কিছুমানে মানে মাছটো ফ্ৰাই নকৰিয়ে বনাই ন?
এই ফ্ৰাই নকৰিলে কিবা ভাল না, মাছটো ফ্ৰাই কৰি দিব লাগে তেতিয়াই টেষ্ট আহে।
উম উম, হয় এই ফাই।
ত খাব লাগে, বহুত টেষ্টি লাগে। এইবিলাক বনাব কাৰণে। এই শুকান মাছৰ চাটনি, অ' ভাল লাগে পিয়াঁজ-চিয়াজ দিমে
উম উম, হয় হয়। পিয়াঁজ-চিয়াজ, কেনেকুৱা বনোৱা তুমি শুকান মাছৰ চাটনি?
শুকান মাছ যে মায়ে বনাইটো মই নবনাও মই নাজানো তই এনে কিন্তু ফাই কৰিলে ইমান গোন্ধ ওলায়
উম উম হয় হয় গোন্ধ ওলাই খাবই সেনেকুৱা লাগি য গোন্ধ তো ওলাই যে খাব মন নাযায় ন কিন্তু খালি টেষ্ট লাগে ভাল লাগে উম উম উম হয় তোমাৰ এই মণিপুৰি বিলাকে বেছিকে খাই তোমাৰ
ভাল হব কাৰ নাই ইমান গৰমত কোনে বনাব এই মণি মণিপুৰী ফালে গ'লে তুমি বাপৰে সেইবিলাকে খায় দিনটো সিটো খাব বেলেগ একো বস্তু নাখায় সিহঁতে ফেভৰেট হয় সেইটোৱে উম আৰু গৰমতটো তুমি খাবই নোৱাৰা মাছ এতিয়াতো খালি আলু পিটিকা দালি খালেই হ'ল।
অ হয় এই তোমাৰ এইটো কি এই পাইতা ভাত বুলি হয় তো খাইছা নে পইতা ভাত
এ বহুত টেষ্টি লাগে অ নেমু চেমু দি কেনে ম যে কৰে বহুত ভাল লাগে মোৰ
অ কি কি দিয়া তুমি পইতা ভাতত?
এ পিয়াজ জলা তাৰপি জলকীয়া তাৰ পিছত, এই নিমখ
উম উম আৰু এই আমৰ আচাৰ দিলেও ভাল লাগে ন?
বিলাহী ভাল লাগে খাই কেনে আৰু পানীটো ঠাণ্ডা হ'ব লাগে ফ্ৰিজৰ হ'ব লাগে আৰু ভাল লাগে।
অ আৰু তোমাৰ এই ৰাতিটো মানে পানীটো মানে ভাততো দিব লাগে ন?
অ অ ৰাতিৰ ভাতটো দিব লাগে ই থৈ দিলে বেছি ভাল লাগে অ ৰাতি সে পালে থৈ দিলে ঢাকি কেনে ৰাতিপুৱা খালে বহুত ভাল লাগে পেটটোত ঠাণ্ডা থাকে মানে
উম উম হয় পেটটো ঠাণ্ডাও থাকে মানে স্বাস্থ্যৰ কাৰণেও ভাল হয় ন? সেইকাৰণে সেইবোৰ খালে ভালে হয় তোমাৰ আৰু এই তোমাৰ পকৰি চকৰি খোৱা নে
অ এই পকুৰী খাও কিন্তু এতিয়া মন নাই গৰমত না জানাই তুমি ইমান গৰম দিছে তুমি জানানে নাই প পকৰী বনাব এই কাৰি পট্টা তাৰ তাৰ পক তাৰ পকৰী বনাইছিলো আমি মই মানে লগৰ ঘৰত
অ আচ্ছা কি কি দিছিলা সেইটোত? মই জানো ইমান এইটো মোৰ বেছি বেচন দি কিনে বনাও তোমাৰ এনে নৰ্মেলি আৰু কিবা একো নিদিও আৰু তুমি কেনেকোৱা দিয়া
এ তোমাৰ কাৰি পতাটো এইটো কাটি ল'ব লাগে একদম তাত তাতে পিয়াজ তাৰপিছত এই জলকীয়া তাৰপিছত ধনিয়া পাত, তাৰপিছত বেচন দি কেনে একদম নিমখ চিমখ দি কেনে একদম সানি ল'ব লাগে, তাৰপিছত তেলত দি কিনে ফ্ৰাই কৰিব খাব লাগে ইমান টেষ্টি লাগে বা।
অ অ আৰু মইতো তোমাৰ এনে বনাইছিলো এনে যে তোমাৰ এই প পাতটো, তোমাৰ এনেই মানে অলপ এ বেচনত লগাই কিনে এনে ফ্ৰাই কৰি কিনে খাইছে নে এনেকোৱা উম ভাল লাগে
অ এই সৰু সৰু ঠাই ঠাইখিনি লৈ কেনে যে ভাবিছে ন সেইটোও সোমাই গেঞ্জি ত
উম উম আৰু এই তোমাৰ ৰঙালাওৰ ফুল খাইছানে
এই অ বৰ টেষ্টি লাগে অ
পকৰাটো ভাল লাগে উম সেইটোৰো পকৰা ভাল লাগে সেই টো খাইছিলো মই তোমাৰ
এইভাগে ভাল লাগে নিজে মানে নিজে মইয়ো পুৰি বনাইছো সিদিনা চালৰ ইমান ভাল লাগিল নহয়। মোৰতো এই, মোৰ ঘৰৰ চাইডত যি পাত আছে ন লৈকে। লৈ কিনে মই ঢালি কিনে চব একেলগে বনাই দিওঁ ন ভাল লাগে, দালিতো দি।
হয় নেকি? সেনেকুৱা উম উম, হয়, ভাল লাগে। অ' অ' আৰু তোমাৰ এই দালি আৰু চাউল দি কেনেও বনাব পাৰি। উম, দালি-চাউল সেইবোৰ দি কিনে বনালে ভাল লাগে।
পানী শুই কেনি, দালি
অ' অ'। উম উম, হয়। সেনেকুৱা ভাল লাগে তোমাৰ, আৰু। হেল্ল'। তোমাৰ মাততো অহা নাই।
তুমি খাবলে
উম উম, মাততো অহাই নাছিল। এই তোমাৰ মাজত। মাতে অহা নাছিলেচোন। হেল্ল'।